দিয়া।
এ এনেই লগৰ ছোৱালী এজনী ফোন কৰিছে আৰু। তাৰ লগতে কথা পাতি আছিলো দেই। লগৰ টো মোবাইলত ফোন কৰিছিলে মানে।
অ', অ', ঠিকে আছে দিয়া।
শুনিছা?
অহ, তুমি
অহ, শুনিছোঁ শুনিছোঁ এতিয়া শুনিছোঁ।
অহ, লগৰ ছোৱালী মানে আগৰ লগৰনে স্কুলত পঢ়া।
অহ, স্কুলত পঢ়া মানে একেবাৰে প্ৰাক প্ৰাথমিকৰ পঢ়া বুলি ক'ব লাগিব। অংকুৰৰ পৰা বোলে আমি একেবাৰে একেলগতে পঢ়া। কিন্তু কলেজৰ টাইমতহে আৰু। অহ, এ ডিগ্ৰী পঢ়িব আহিলে সিহঁতে উমেনছ কলেজত, আমিতো মেন বুলি ক'ব লাগিব মেন
উম।
আমি পঢ়িলোঁ ডুমডুমা কলেজত।
আহিলে ন'
অহ, তাৰপৰা তিন বছৰ আৰু বেলেগত পঢ়া। একদম সৰু দিনৰ একদম ক্লছমেট।
উম, হ'ব।
উম', হম', হম'।
বোলো‌ মোৰ লগৰ চলিও আছে।
আচ্ছা।
উম।
তাকে, কি কৰি আছা তুমি?
মই এতিয়া এনেই
উম, কি কৈছা?
মই এনেই আছোঁ বোলা এতিয়া।
আচ্ছা মোবাইলটো কি তুমি দূৰত লৈ আছা নেকি, ইমান মাত-মাতটো অহা নাই যে?
উম, এনেই
হেল্ল'।
অহ, শুনি
শুনিছানে নাই?
হেল্ল'।
হেল্ল'।
হেল্ল' শুনিছা নাই?
অহ, শুনিছোঁ এতিয়া কোৱা?
অহ, শুনি পোৱা নাছিলা মানে?
অহ, তোমাৰ মানে মাতটো কেতিয়াবা নাহে আকৌ।
অহ, কি জানি পাই, কিনো হৈছে।
অহ, তাকে নেটৱৰ্কতটো প্ৰব্লেম চাগে, না কিয়েই না, না মোৰে প্ৰব্লেম, নে তোমাৰেই প্ৰব্লেম।
জানোঁ পাই।
তাকে, তাকে।
উম, এতিয়া শুনিছানে ভালকে?
হা! হা!
এতিয়া শুনিছানে নাই ভালকে?
অহ, শুনিছোঁ শুনিছোঁ।
উম', উম'। আৰু এতিয়া ক'ত আছা, ৰুমত আছানে ঘৰত
অহ, মই ৰুমতে আছোঁ দেই, ঘৰলে বহুত দিন হ'ল যোৱাই নাই।
অহ, কেতিয়াকে যাবা?
অহ, যাম আৰু এতিয়া একজাম এটা আছে, একজামটো দি লওঁ, দি মেলিয়ে যাম আৰু দেই।
অহ।
উম।
আৰু তোমাৰ মাহঁতৰ অলপ কথা বতা
হা' হা' মাৰ লগত মাৰ লগত মানে কথা পতা হৈছিলে বাৰু, মা আজি মানে মামাৰ ঘৰলৈ গ'ল।
হা' হা'।
মামাৰ ঘৰ ক'ত আছে?
কি কৈছা?
মামাৰ ঘৰটো ক'ত আছে?
অ' মামাৰ ঘৰৰটো এই পিনে কাকো পথাৰ পিনে আছে দেই, কাকো পথাৰ পিনে ডিৰাগ সেইপিনে আছে আৰু।
অ' কাকো পথাৰ আচ্ছা, কাকো পথাৰ মানে মই সৰুতে গৈছিলো, এতিয়া বহুত দিন হ'ল যোৱাই নাই।
আচ্ছা, ওলাবা ওলাবা কেতিয়াবা মোৰ লগতে ওলাবা।
অ' নিবা ফুৰাবলে?
তাকে। আমাৰ ঘৰ পিনে গৈ থকা হয় মামাৰ ঘৰ আছে নহয়, আজি মায়ে গ'ল আৰু মই হ'লে বহুত দিন নাই যোৱা।
অ'।
উম।
তোমাৰ কেতিয়া গৈছিলা লাষ্ট মামাহঁতৰ ঘৰ?
লাষ্ট মানে মই এতিয়া বিহুতে যোৱা আছিলে দেই, এতিয়া বিহুৰ পৰাটো এতিয়া প্ৰায় তিনিমাহ চাৰি মাহ হৈ গ'ল চাগে ন?
অ', অ'।
তিনিমাহ অ' এইটো জান এপ্ৰিল, মে' জুন, জুলাই এতিয়া প্ৰায় তিনি মাহ হৈ গ'ল মামা ঘৰত নোযোৱা।
অ' তিনিমাহ হ'ল ন?
অ' এনেকে আগতে বহুত ঘনাই গৈছিলো, কিন্তু এতিয়াহে যোৱা নহয়। কাৰণ আচলতে ডাঙৰ হৈ অহাৰ লগে লগে মামাৰ ঘৰলে সিমান যাবলৈ হেঁপাহ নালাগে বুলি কয় ন আচলতে, ঠিক তেনেকুৱা ধৰণৰ হৈছে আৰু।
হয়।
উম। মামা ঘৰলে যোৱা হোৱা নাই এতিয়া বহুত দিন হ'ল। যাম আৰু এতিয়া কেতিয়াবা বন্ধ পালে যাব লাগিব আৰু।
অ'।
তুমিতো এনাই ঘৰ মামাৰ ঘৰতে থাকা?
মই মামাহতৰ ঘৰতেই থাকো?
উম, তোমাক আকৌ ঘৰলৈ কেতিয়া যা বালিয়ে সুধিব লাগিব আৰু। হয় নাই?
অ' সেইটোয়ে আৰু।
তুমি পিছে ঘৰত কেতিয়া গৈছিলা?
তোমাৰ এতিয়া এমাহ মান হৈছে দেই, তেতিয়া গৈছিলো।
আচ্ছা মানে বছৰেকত দহ বাৰ বাৰমান যোৱা হয় তেতিয়াহ'লে ন?
অ'।
প্ৰত্যেক মাহে মাহে যোৱাইে নে কেতিয়াবা নোযোৱা?
মাহে মাহে যোৱা নহয় তেনেকে। যাওঁ আৰু এ তোমাৰ যেতিয়া টাইমটো মিলে বন্ধ পাওঁ, তেতিয়া যাওঁ আৰু।
অ' কেতিয়াবা সময় পালে যোৱা বা বন্ধ পালে, আকৌ কেতিয়াবা ঘৰত মানে ইম্পৰ্টেণ্ট কাম থাকিলে যোৱা হয় ন তেনেকুৱা ধৰণৰ?
অ'।
মোৰো মানে ঘৰলৈ যাবলৈ মানে মই এতিয়া তুমি ধৰি লোৱা মই এতিয়া মানে কলেজ পঢ়াৰ পৰা মই মানে ৰুমত থকা ক'বাত থকা তেনেকে এতিয়া মানে তেনেকে ৰুমতে আছো ন। মোৰ ঘৰলৈ যাবলৈ ইমান হেপাহ এটা নালাগে মানে, হেঁপাহ মানে আচলতে এই কিনো গৈ থাকিবি, কোনো হোৱাই নাই বা ঘৰত কিবা প্ৰব্লেম হ'লে তেনেকুৱা ধৰণৰ যাম বুলি ভাবো। এতিয়া নেযায় নেযায় নেযায় নেযায় মানে ঘৰত সিমান মনত নপৰে।
অ।
এতিয়া মই নাইন, ক্লাছ নাইনৰ পৰা হোষ্টেলত থকা, ৰুমত থকা, ঘৰৰ পৰিৱেশতোলে সিমান এটা মনত নপৰে মোৰ। এই বাহিৰত থাকিয়ে ভাল লাগে মোৰ কিবা।
হয়।
আচলতে বাহিৰা হাৱাতো সোমাই গ'ল মোৰ যে
বাহিৰা হাৱা মানে অ তেনেকুৱাই হয় আচলতে।
অ তেনেকুৱা হয় আচলতে যত থাকি ভাল পোৱা ন, এতিয়া মই বাহিৰে বাহিৰে তেনেকেই ঘৰ ঘৰত মানে মই কি বুলি কম আৰু বিহুত যাওঁ, কেতিয়াবা পূজাত যাওঁ, এইবিলাকতে বন্ধ পাইছিলো আগতে হুষ্টে হোষ্টেলতো কি জানাই দুদিনে এদিন দিয়ে বা আকৌ হোষ্টেলৰ পৰিৱেশো লগৰ বিলাকৰ লগত থাকি ভাল লাগে। তেতিয়া অ ঘৰলৈ আহিলি মানে কি বুং বাং লাগি যায় মানে। এই কত আছো, ক'ত নাই তেনেকুৱা ধৰণৰ লাগে। কিন্তু প্ৰথম যেতিয়া হোষ্টেল গৈছিলো মা কচন বহুত কান্দিছিলো দেই, মই নাথাকো মই নাথাকো হোষ্টেলত ইমান ডাঙৰ ল'ৰাটো কান্দিছে বুলি ছাৰহঁতো হাঁহে, বাইদেউতো হাঁহে,
মই যেতিয়া প্ৰথম ইয়ালৈ আহিছিলো ন পিছত তোমাৰ মান মাহ সেইটো চাগে যেতিয়া মোৰ বহুত বেয়া লাগিছিলে কান্দিছিলো তাৰপিত স্কুল ইয়াত স্কুলত লগাই দিছিলে ন ইয়াত তাৰ মানে মোৰ যাবলৈ মন নাযায়ে তেতিয়া।
মানে আগতে প্ৰথম প্ৰথম যেতিয়া হোষ্টেল থাকো মোৰ বাহান নাম আৰু মানে সদায় ঘৰলৈ যাব বিচাৰো। মেডিকেল, বেমাৰ হৈছে বুলি ন মানে এনেই পেট বিষাইছে বুলি ক'লে সিমানটা ধ ধৰা নপৰে পেট বেগটো তুমি এনেই কান্দি কান্দিব মন গ'লতো এনে কান্দি থাকিব পাৰে ন, জ্বৰ উঠিছে বুলি কলে তৰ থাৰ্মমিটাৰ জুখি দিলেতো জ্বৰটো নাপায়, পেট বিষাইছে বুলি কৈ দিল টো জানাই আৰু কেনেকুৱা ধৰণৰ বাগৰি বাগৰি কান্দি দেখাও তেতিয়া কেতিয়াবা ঘৰলৈ যাব পাওঁ আৰু।
অ।
উম। তুমিতো সৰুৰ পৰা থকা? অ তোমাৰো একদম জন্ম হয় এৰি দিয়া নিচিনা হৈ গ'ল আৰু মামাৰ ঘৰলৈ।
তাৰপাছত এতিয়া মাজতে মই চাপৰত নাছিলো দুদিনমান দেই এতিয়া চাৰি মাহ পাঁচ মান মাহ থাকিলো তাত। তাতো মোৰ মানে মনতটো নবহিলে ৰুমত আছিলে আৰু।
তাকে নবহে মানে তেনেকুৱা ধৰণে হয় আৰু।
উম উম তাকে তাকে এতিয়া তোমালোকৰটো এনেও ছোৱালী মানুহ বুলি জনম ললি যেতিয়া এটা সময়তো এখন ঘৰ এৰি এখন ঘৰলৈ যাবই লাগিব। কিন্তু তুমি এতিয়া কেইবাখনো ঘৰ এৰা হ'ব নহয়
সেইটোয়ে আৰু মই এতিয়া ক'ব গ'লে এতিয়া ঘৰ দুখন কে সেইখনো ফৰিলবাৰী মাহঁতৰ ঘৰু এখন এতিয়া
অ তুমি এতিয়া বিয়া হৈ মানে জিমেদাৰী তোমাৰ বেছি হ'ব কাৰণ কেলে তুমি সৰুৰ পৰা মামা ঘৰ এনাই ঘৰত থকা মামাহঁতক লগ পাই থকা। তাকে এতিয়া তুমি মা ঘৰলৈ যাওঁ বুলিও এদিন আহিব লাগিব বা মা ঘৰলৈ বা তুমি ইমান হেঁপাহ নালাগিব আচলতে। মানে সৰুৰ পৰা ইয়াতে থকা ন'?
উম, এতিয় জানা মোৰ এতিয়া, মানে ঘৰলে গ'লে মানে মোৰ কিবা আলহী-আলহী টাইপৰ লাগে হা। মানে আৰু এনাইহঁতৰ ঘৰতোহে মানে নিজৰ ঘৰ লগতে লাগে।
অহ। তেনেকুৱা হয় আচলতে, তেনেকুৱা। মানে তুমি যেতিয়া বিয়া হৈ যাবা ন' তোমাৰ বেছিকে মানে মনত পৰিব এনাই ঘৰলে। কাৰণ তুমি সৰুৰ পৰা তাতে ডাঙৰ হোৱা, তাতে সেই-সেইটো পৰিৱেশে পোৱা তুমি। এই ঘৰৰ পৰিৱেশটো ত' সিমান নাপালা।
উম, আৰু এনাই এতিয়া মোক নিজৰ মাকৰ দৰে হেৰি কৰে ন' মানে
অহ। অহ, সৰুতে তেতিয়া লৈ আহিলে তেতিয়া এতিয়া আৰু তেনেকুৱাই আৰু। আৰু এনাই বোলা বস্তুটো মানে তেনেকুৱাই। বহুত মৰম কৰে। গালিও দিয়ে কেতিয়াবা খং উঠিলে আৰু বেয়া দিশত গ'লে।
গালিটো দিবই, গালিব বা তোমাৰ বেয়া ৰাখিলে যোনে হ'লেও গালি দিব সেইটো মামা হওঁক বা যেনিবা ঘৰৰ মানুহ মা-পাপা সেইখিনিতে থাকিবই বাৰু ন'। ঘৰৰ মানুহ বুলি ক'লে সেইটোৱেই আৰু বেয়া দেখিলে গালি দিবয়েই।
উম, আচলতে বেয়া দেখিলে নো, এ যে হ'লেও মানে ডাঙৰবিলাকে গালি দিবই আৰু মানে যাতে ছোৱালীজনী ভাল হওঁক বা ল'ৰাটো ভাল হওঁক। পিছে তুমি মাৰ খাই পাইছানে নাই, মামা এনহাঁতৰ পৰা?
মই এতিয়া নাইপাৱা দেই, সৰু থাকোতে এবাৰ নপঢ়িছিলো ন' তেতিয়া মোক দিছিলে আৰু।
আচ্ছা।
উম, এনেই মোক নেমাৰে বাৰু উম।
অহ, সৰুতে মানে বিশেষকে উৎপাত কৰিলে সিমান মৰা নাযায় তো, আচলতে বিশেষকে কিতাপ নপ নপঢ়িলেহে মানে গালি পোৱা যায় যাতে এনেকুৱা হয় ন' মামাৰ ঘৰত থকা এনাইহঁতৰ মামাহঁত এটা। অহ, দায়িত্ব আহি পৰে আচলতে কাৰণ কেলে ছোৱালীজনী আনি থৈছোঁ। ছোৱালীজনী যদি বা ল'ৰাটো বেয়া হৈ যায় তেন্তে আমাৰে বদনাম হ'ব তেনেকুৱা ধৰণৰ হয় ন' আচলতে। মায়ে বা নকব কিন্তু দেউতাই বা ক'ব বা এনাইও ভাবিব যে ছোৱালীজনীয়ে বা নকয় কিন্তু যোৱাই হ'লেওতো ক'ব ন' তেনেকুৱা ধৰণৰ বোলে ভাববিলাক আহে ন'।
অহ।
উম।
এ একো নাই একো নাই কেতিয়াবা-কেতিয়াবা গালি পাৰে মোকো গালি পাৰে মই কেতিয়াবা গ'লে, সেইকাৰণে কেতিয়াবা মামাৰ ঘৰলে নাযওঁৱে বুলি
আচলতে আমি পুখুৰীবিলাকত গা ধওগৈ ন' আগতে তেতিয়া মানে এনাই অহ, মামায়ে পুৰা গালি পাৰে মানে। মাৰ্বল খেলোঁ আকৌ।
উম।
উম। বাকী ভাত খালা, খালেনে নাই তুমি?
নাই-নাই ভাত বনাই আছে, মামী বনাই আছে।
আচ্ছা, কি চব্জি বনাইছে আজি?
আজি মাছ আনিছে, মাছ আৰু আজি মাছ আনিছে বোলে মাছ।
আচ্ছা, মানে সদায় মাছ-মাংস মাছ-মাংস খায়ে আছা তুমি?
অহ, মামাই আনি থাকে আকৌ।
তাকে চাবা আকৌ দেই, শকত হৈ যাব বেছি। ইমান ইমান ইমান মাছ-মাংস খালে।
মই যিমান খালেও শকত নহওঁ আৰু। আগতে শকত হৈছিলো। কিন্তু মই এটা টাইমত মই এতিয়া ক্ষীণ হৈ গ'লো আৰু।
আচ্ছা তাকে তাকে। একো নাই একো নাই বেছি শকত হ'লেও বেয়া।
অ'। উম। আছেটো বাৰু নহ'লে ন?
অ', ৰাখিছো দিয়া। হ'ব দিয়া। উম, উম।